শুনিছো শুনিছো কি কৰিছ
এ মই গৰম উঠিছে অলপ ওপৰলৈ আহিছো সোৱী এজনীয়ে কোনোবা এনে তলা ওপৰ মাৰি দিলে তে খুলি লৈছোহি আহি
অ তহঁতৰ কি ওপৰত ওপৰলৈ যোৱা অহ যোৱা মানে ৰাস্তাটোত তলা মাৰি থৈ থাকে।
অ তলা মাৰি দিয়ে হেৰি। এতিয়া মানে ইমানকে ঘূৰি ফুৰিব নিদিয়ে ওপৰত
কেলে
এ হেৰি কয় হে বৰমাইহঁতে শাক দিয়ে ওপৰত আহিবলৈ বেছিকে মানে ৰাতি কোনোবাই কথা পাতি থাকে সেইবোৰে ভাবে যে
আহ অ অ বাকী খবৰ কব বহুত দিন খবৰ খাতি নাই আৰু
বৰ মানে আৰু তো আছো আৰু যেন তেনে কিমান গৰমো অশান্তি লাগি গৈছে গম পাৱ নে
তই ক'ত ৰুমলৈ ক'লিগৈ
ৰুমলে আহিলো তেতিয়া ৰুমটো মানে কি হ'ল তোৰ হেৰি তিনিখনন খিৰকি নহয় খ কি খনে দি মানে তোৰ প্ৰথম ৰ'দতটো যিটো আহি মে আমাৰ ৰুমটোতে প গোটেই ৰুমটো গৰম বা
আহ
থাকিব নোৱাৰি তাৰ পৰা স দুপৰীয়া সময়ত কি কৰিলো স বিচনাখনতো জুইয়ে হৈ আছে। তাৰ পিছত। হেৰি কৰিলো পানী অকমান ঢালিলো ঢালিলো পকাখন মুচিলো মুচিলৈ সেই দুটা বজাৰ পৰা চাৰে পাঁচটা লৈকে শুলো তাৰপৰা আকৌ কলেজ চাৰিআলি লৈ গ'লো এতিয়া আহিছোহে।
এ আমাৰ একেই কৰা আমাৰ কি কৰিলে মায়ে সেই দিনাখনেটো এই বহু দিনৰ পৰা আমাৰ তুলি গাৰু এইখিনি ৰ'দত দিয়া হোৱা নাছিলে তাৰ পৰা সেইকাৰণে মোৰ ভাগৰ ফেনৰ হাৱাতো গৈ আছে নি বাৰু হোৱা বাছটো।
নাই নাই আহা।
অ'কে অ'কে তাৰপা মানে কি হ'ল আমাৰ মায়ে সেই পেটোৰ কাপোৰ। তুলি হওঁক তাপা আকৌ গাৰু এইখিনি বস্তু মানে বেড কভাৰ আগদিনা ৰ'দত দি দিলে। পুৰা এতিয়া দিছে নাই কিমান ৰ'দ দিয়ে পুৰা ৰ'দে খাওঁ খাওঁকে আহে তাৰ পিছত সেই ৰ'দত দিলে দিয়াৰ পিছত। আৰু ৰাতি যেতিয়া শুইছো নহয় ত মানে অকমান দেৰিলৈকে একদম এনেকুৱা লাগিছে একদম তলফালৰ পৰা কোনোবা এজন জুই এক জ্বলাই থোৱা আছে। তাৰপিছত গাওটোত মানে মূৰটো দিয়াৰ লগে লগে ত একদম ধুনীয়া অনুভৱ হয় যে সেই হট বেগৰ যে মানুহ যে পেট চেট বিষালে যে হটবেগ যে লয়। যে সেই তেনেকুৱা একদম গৰম পানী লোৱা হট বেগ এটাত মৰটো দি দিয়া গোটে লাগে ইমানেই মানে বিছনা কিবি গৰম হৈ গ'ল সেইদিনাখন আক কাৰেনটো গুচি গ'ল। ফেনতটো নাই গতিকে অৱস্থা সেইদিনাখন বেয়া আমাৰ গৰমে মানে মানুহক অশান্তি কৰি মাৰিছে।
মই যেতিয়া ওপৰলৈ যে উঠি আহিছো তোক কৈছো কি শান্তি লাগিছে‌ অ এনে দুপৰীয়া ত ওপৰত আহিব নোৱাৰ। আৰু যিটো মানে তাপ পৰে নহয়।
অ
এতিয়া কিমান ধুনীয়া লাগিছে বতাহ মাৰিছে।
ঐ আজি জেগা এটাত পিকনিক খাবলৈ গৈছিল নহয়।
কৰ জেগা?
এইটো আমাৰ এই পাহাৰৰ এইফালে
ভাল গৰম খনৰ পাৰিছো আ পিক
এ ৰ ডাঙৰ আচল কথা এতিয়া জা কে কওঁ তাখিয়েই কয় যে ভাল গমখনত তহঁত পিকনিক খাবলৈ গৈছোঁ বা আবতৰীয়া পিকনিক। কিন্তু আমি গৈ পেলায় তাত পাইছোগে মানুহ অগ নন মানুহ তই কৈছো নহয় তই তই যদি এতিয়া যদি এই নামঘৰত। যদি নাম প্ৰসংগৰ মাত সিমান মানুহ নাযাব যিমান তাত পিকনিক খাবলৈ গৈছে মই তোক কৈছো। বাহিৰৰ পৰা তো নেদেখ বাহিৰৰ বাহিৰৰ পৰা নেদেখ এ চেচাৰ কথা কৈছো চেচা। অ চেচা তাৰপিছত তোৰ তাতে বাহিৰৰ পৰা মানে তই মানুহ নেদেখ তাত কোনোবা মানুহ আছে নে নাই তাৰপিছত তো এতিয়া যাওঁতে মানে আমি কি হ'ল এই বহুদিনৰ পা আমাৰ লগৰ দহটা মানে মিলি পেলাই মানে পিকনিক এটা খোৱা কথা আছিলে মানে খানা এটা খোৱাৰ কথা আছিলে আৰু এতিয়া বন্ধ চবৰে কলেজ বন্ধ কিবা কিবি আকৌ ইণ্টাৰ্নশ্বিপো চলি আছে বাৰু
অ অ।
আজিতো দেওবাৰ আছিলে গতিকে গোটেইকেইটা আমি আগতে ঠিক ঠাক কৰি পেলাই কালি বজাৰ সমাৰ কৰি ব্ৰইলাৰ আনিলোগে এটা ব্ৰইলাৰতে আকৌ তোৰ চাৰে পাঁচ কেজি ওলাইছে দেই মানে চাৰে পাঁচ কেজি ডাঙৰ ব্ৰইলা এটা।
অ
তাৰপিছত একদম খাবলৈ খাচী মাংস গোটেই আছে তাৰ হাড় মানে চুবাব নোৱাৰো সেইটো ব্ৰইলাৰ
আহ
ত ঘৰৰে পোহা দানা চানা নোখোৱা।
অ অ
তো ব্ৰইলাৰ ৰাতিপুৱাতে আনি পেলাই কাটি কুটি পেলাই আমি দহটা গলো গৈ পেলাই তোৰ মানে কেইটামানৰ মতে মাংস। খৰটো কমেই হ'ব তোৰ, প্ৰায় চাৰে চাই চাৰি কেজি মাং খ ওলাইছে মানুহ আমি দহটা, কেইটামানেতো ভাবিছে যে টো নহ'ব কম হ'ব, তাৰ পিছত গৈ পেলাই পাইছোঁগে, প্ৰথমতে এই বাইকে এখন-এখন বাইকৰ পঞ্চাছ টকা, পঞ্চাশ টকা টিকেট। তাৰপা আকৌ মই যিটো, অ মানে সিহঁতে কিহৰ ভিত্তিত পইচা লয় মই কথাটো বোলো গম নাপালো, কাৰণ না সিহঁতে তাত চাফা কৰে, না বোলে সিহঁতৰ চিকিৰ জেগা এটা জেগাত চিকিউৰিটি আছে, কাজিয়া পেচাল হ'বলে সিহঁতে ৰিক্স ল'ব, তেনেকুৱা কিন্তু একো কথা নাই। মাত্ৰ সেই এই অহা যোৱা কৰা ৰাস্তাটোতে বাঁহডাল বান্ধি থইছে।
অ-অ
ই আহি পেলাই মানে ত বাহিৰৰ পৰা ভিতৰলে যাবলৈ হ'লে তই বাইকৰ পইচা দিব লাগিব, মানুহৰ খালী মানুহ গ'লে সেই নাজানো। নালাগে, নাজানো কি আৰু
অহ-অহ
সেইয়াই
অ আমাৰ আকৌ হেৰি কৰিলো, তোৰ কালিয়ে, আজিয়ে মানে তোৰ আগবেলা-আগবেলা আমি হেই হেৰিয়ত গৈছো, ফিল্ড ভিজিটত গৈছো।
অ'হ
তাৰপিছত তোক কৈছো, কি গেলা গৰম অ, মোৰ মাথা বেয়া হৈ গৈছে। তাকে যাওঁ তেনে। তাৰ পৰা মানে কি হ'ল এই ফাৰ্মলে নিছে, এনেকুৱা হেৰিয় মাছৰুমৰ খেতি কৰা
অ'হ
সেইটো ফাৰ্মত নিছে, তাৰপা কালিও গ'লো, কালি গৈ মেলি গোটেই দিনটো থাকিলো। তাৰপিছত আজি এতিয়া এই আজি বেছি সময় নাৰাখিলে, গৰমতো বেছি পৰিলে যে।
আহ-আহ
তাত নেৰাখিলে তাৰ পিছত গুচি আহিলো, বাৰটা, এটালে ৰুম পালোহি, তাৰ পিছত আহিলোঁ ৰেলি হৈ ভাত-চাত খাই লৈ শুলো, তাৰপা কাইলে আকৌ ছয়টা বজাতে যাব। যাব লাগিব, হেৰিয়লে পানীগাওঁ, বচাই গাওঁলে।
এ তহঁতে সোনকালে যাব লাগে ন, ইমান দেৰিলৈকে তহঁত থাকিছ, তহঁতৰ এই ইণ্টাৰণশ্বিপটো সোনকালে সোনকালে কৰিব লাগিছিলে, এতিয়া গৰমতো গম পাইছ নাই, গৰমটো লাহে-লাহে বাঢ়িহে আহিছে।
গম পাইছো, আমাৰ মানে কি হ'ল শুনা, আমাৰ সোনকালে কোৱা কথা আছিলে, ই ডাঙৰ কাহিনী এটা। এ হেৰি মোৰ লগত লগৰ এজনী পানীৰ কাৰণ নিউজ এটা পাইছিলি চাগে, মানুহ এজন, বুঢ়া মানুহ এজন মৰা, নিউজ এটা পাইছিলি নেকি?
কেনেকে?
এ হেৰি, এনেকে কিবা কলদিলৰ কাজিয়ালৈয়ে।
গম নাপাওঁ নহয়, এই মই বহুদিনৰ পৰাতো নিউজ-চিউজ, ফেচবুক ছ'চিয়েল মিডিয়া চলাবলৈ সময়ো হোৱা নাই। বহুত ব্যস্ত আছোতো।
অ-অ, হয় দে কি হ'ল মানে কাহিনীটো সেই মোৰ লগৰ ছোৱালী, তাৰপা সেই তাই এক্জাম দি মেলি গ'ল সেইদিনাখন, মই আমি কথা ফোনত কথা পতাবোৰ, পতা নাই মোৰ ৰিচাৰ্জো নাছিলে। সেইদিনাখন ফোন কৰিবলে, তাৰ পিছত পিছদিনাখন পৰীক্ষা দিবলৈ অহা তাই দেৰি হৈছে। মই ৰখি আছো, তাৰ পিছত তাই যেতিয়া আহিছে, মোক কৈছে তই অলপ তললে নামি আছোন, লৈ যা, তাই মানে সেইটো ডিপাৰ্টমেণ্ট চিনি নাপায়। আৰু এ ধৰি ল ডিব্ৰু কলেজখনত ধেৰ ডিপাৰ্টমেন্ট বোৰ নাথাকে জানো, এতিয়া নতুনলে নিচে কিবা-কিবি এটা, চিন্তা এটা সেই তললে নামি আহিলোঁ, মই তাইক গালি পাৰিছো। মই বোলো চব বেলেগ পৰীক্ষা হ'লেও বেলেগ কথা আছে। কিন্তু ফাইনেল পৰীক্ষাটোত ইমান দেৰি কেলে গৈছে? তাৰপা তেতিয়া তাই কৈছে এনেকুৱা-এনেকুৱা কথা নহয়, ককাও কালি ৰাতিপুৱা, ককাও পৰহি অ, ককা আজি তিনদিন হ'ল পানীত পৰা, সেই কিন্তু এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই।
ক
তাৰপিছত মোৰ কেনে, অ, মোৰ বোলো কেনেকে পৰিলে? তাৰপা কৈছে বোলে নেজানো। কোননেও নাজানো বহ গাঁৱৰ মানুহ এটা দেখিছে যিটো মানুহে দেখিছে আকৌ সেইটো মানুহ আমাৰ ঘৰৰ লগত বেয়া সন্দেহ কৈছে মানে সেই মানুহ স মানে সন্দেহ কৈছে সেই মানুহটোৱে পেলাইছে বুলি
আহ
তাৰ পিছত নাই নাই নাই সেই চাৰি নম্বৰ দিনাখনলৈকে বিচাৰি পোৱা নাই নহয়। তাৰপিছত ৰ তাৰপিছত মই তাইক কৈ তা তাই হেৰি আমাক চব কথা ক'লেহ গৈ লৈ মেলি কৈছে আজি সেইদিনাখনো এ বিচাৰি আছে আজিও আজিও আহিব আজি লাষ্ট বিচাৰিব নাপালে এইবোৰ ক ক'বাত হেৰি মানে বুলিয়ে ভাবিব লাগিব আমি আৰু আৰু তাই কৈছে কৈছে আমিতো এতিয়া কাম এখন পাতি দিব নোৱাৰো যদি মানুহতো ক'বলৈ শুচি গৈছে আহিটোতো আকৌ ওলালেহিম কেনেকুৱা লাগিব বাৰু কথাটো সেই কাৰণ আমি দেখা নাই না পুখুৰীত জপিয়াই আছে না কিবা গৈছে। আমিতো দেখা নাই ন তাৰ পিছত তাই তেনেকলে তাৰ পিছত গৈ মেলি মই তাই কৈছে সেই মই যদি পাই নহ য মই মে দিম বাৰ তেনে গ'ল তাৰপিছত গ'ল আৰু ৰাতিলে ৰা ৰাতি সাতটা মান বাজিছে তাৰপিছত মই কি কৰিলো তাই মেছেজটা দিলো তাইৰ মেছেজটো আকৌ মোৰ ৰিপ্লাই তেনেকুৱা নাই তাপা তাই যিটো লৰাক ভাল পায় তাক মই মেছেজটা দিলো মই বোলো এনেকুৱা এনেকুৱা হেৰিয়ৰ কথা শুনিছো তাৰপা ত জানা নেকি পালে নেকি কৈছে অ এই সন্ধিয়া সময়ত
অ বুডি মানে বুডিটো পালে নে মানুহতো জিন্দা
সেই বডি টো তাৰপিছত সে মই লো ক'ত পালে তাৰ পৰা গৈছে বোলে একুৱা না কথা নহয় সেৰিতে এইটো য'ত এই মানে কি হ'ল সিহত এটা সময়ত এই সে জান সৰু জান আছে আমাৰ যে ফ্ৰণ্টত যে জানটো যে
অ অ
মানে তেনেকে পিছফালে এটা জান আছে তাৰপিছত সেই জানটোত মানে এবাৰ ফকলেং ফচিছিলে
আহ
তাৰপৰা সেই ফকলেং ফজি মানে বহুত ডাঙৰকে গাট হৈ গৈছিলে গোটেই দু দুইফালে তাৰপিছত সেই তেনেকে কলে তাবা কৈছে বোলে তাতে সোমাই আছিলে জেঙৰ মাজত সোমাই আছিলে কোনো মানুহে বি চাৰি পোৱা নাছিলে তাৰপা কিবা জোৱাইকটোৱে হেনো গৈ গৈ গৈ গৈ সাতুৰি কথাটো বু মাই মে বিচাৰি প লাগেগৈ
এ এনে ততিয়া এ আই ইউ ডি এফৰ মানুহেতটো এন ডি আৰ এফৰ মানুহে বিচাৰি পোৱা নাই। জোৱাইকটো বোলে সাঁতুৰি বিচাৰিব লাগে নে?
নাজানো তেনেকে কৈছে কিন্তু মানে তেহেত বোৰে হেনো কি কৰিছে ওপৰে ওপৰে বিচাৰি থৈ দিলে হেনো।
আহ
এ ড এফ মানুখিনিয়ে হেনো ওপৰে ওপৰে বিচাৰি থৈ দিলে তাৰপা গল কাহিনীটো তাৰ মই সেইটো কথা ইমান সুধি নাথাকিলো। সি যে বেলেগৰ লৰাটোতো ইমান খিনি কাহিনী নাজানিব তাৰপা পিছদিনা পিছদিনাখন মই হে হেৰি চাইছোঁ ফেচবুকত হেৰি চাইছোঁ ঘৰ কাষৰ মানে হেৰি মানুহ এঘৰ বাউণ্ডেৰী পাৰ কলডিল এটা আনিছিলে ম কাকো নোকোৱাকে অ তাৰপৰা হয় মানুহ মানে বুঢ়া মানুহ তাৰপৰা এই তহঁতৰ মামাৰ ঘৰ ককাহঁতৰ বয়সৰ মানৰ হব ত তাৰপিছত আনি আনি মেলি মানে হেৰি কৰিলে এইটো মানুহটোৱে দেখিলে ঘৰৰ মানুহটোৱে তাৰপিছত ঘৰ মানহ দেখা পিছত মানে হেৰি কৰিলে এইটো এ কিবা কিবি কলে কৈ মেলি চুচৱাই নি চুঁচৱাই নি মেলি বুলি এনেকে চুৰ বুলি কিবা হেৰি কৰি লয় চুচৱাই চুচৱাই নি গাওঁ বুঢা তাত পোৱা লেগে। বুঢ়া মানুহটো তাৰপিছত পুলিছ মাতি জেলত ভৰাম বুলি কলে মানুহজনে বহুত ভয় খালে তাতে গা নামঘৰীয়া আছে নামঘৰ তাৰপিছ
তেনেকুৱা কৰে নাই বাৰু মানুহ মানুহক
সেইটোৱে তাৰ পিছত আহি মেলি মানুহটো মানে যিমানে যি নহওক বুঢ়া মানুহ মূৰত লাগিলে কথাটো কাৰণ এতিয়া যদি সেইটো বয়সত মানুহজনক নিবলৈ যদি ঘৰলৈ পুলিচ আহে ন ঘৰৰ সেইটো সন্মান কত থাকিব মানে?
সেইটো নহ এজন বৃদ্ধ বয়সৰ মানুহৰ যদি তেনেকুৱা ধৰ তেনেকুৱা যদি বদনাম দিয়ে বা গাঁৱৰ মানুহে যদি তেনেকে ৰাজহুৱা ভাৱে পুলিচৰ কথা কয়, আকৌবা গাঁৱৰ গৰ এতিয়া চাগে এনেকুৱাও ভয় হ'ল যে গাঁৱৰ ৰাইজে খিনিয়ে দেখিলে মানুহজনৰ এতিয়া সন্মান থাকিব ন তেনেকুৱা এটা সঁচাই হওক বা মিছাই হওক বা যেনেকুৱা ধৰণৰ অপৰাধেই হওঁক মানুহজনে এতিয়া যথেষ্টখিনি লাজ পাব ন আজিকালি এনেকুৱা বহুত বেছি এনেকোৱা মানে কেইচ ওলাবলৈ লৈছে দেই
সেই মানুহটোৱে যিটো হয় বা ভুল কৰিলে মানুহতো সেই মানুহৰ ঘৰৰ ভিতৰতে সেই কাহিনীটো খতম কৰি থব পাৰে নে নোৱাৰে বাৰু তই নিজে কচোন,
অ তোৰ এতিয়া ঘৰৰ ভিতৰতে মানে ইয়াতো মইতো দেখাত তো এটোৰ যিটো ঘটনা সেই ঘটনাটোতো বেয়া কথা একোৱে নাই এতিয়া আমাৰ হোৱা হলে আমি কলো হতেন যে যে ককা এই কলডিলটো আপুনি লৈ যাওক পাৰিলে আৰু হে কেতিয়াবা আপুনি কল থুকা লৈ যাব কাৰণ বৃদ্ধ বয়সৰ মানুহে এইবিলাক বস্তু খাব লাগে আৰু তেখেতলোকেনো জীয়াই থাকিব কেইদিন ন এটা কলডিলে কলডিল নিয়াতো একো ডাঙৰ কথা নহয় ন
হ'ও লেওঁবাও হয় নাই বোলে আপুনি এনেকুৱা কাম আৰু দ্বিতীয় দিন নকৰিব এনেকুৱা বুঢ়া মানুহ এনেকুৱা কাম কৰিলে বেয়া দেখি নহয় আহ হেইটোদি কোৱা হলেও হয়। ইমান চোচৰাই নি মেলি ত গাওবুঢ়া ততে আমাকে তেনেকে নিলে আমাৰে কি ইজ্জত থাকিব ত গাঁওখনত
এই দে গাঁৱতো এতিয়া মানসিক তাই আমাৰো এতিয়া মানসিকভাৱো ভি থ ভাঙি যাম ন। কাৰণ এতিয়া ইমান সমাজখনৰ আগত ইমান আৰু আমাৰ বৃদ্ধ ককা আইতা এই সকলৰ কাৰণেতো সমাজখনৰ যি মানে সমাজখনতো চবতছে ডাঙৰ বস্তু ন।
অ। অ সেইটোয়ে তাৰপিছত হয় আও, সেই মানুহটো ঘৰ নোসুমালেগে ডাইৰেক্ট জানতে জপিয়াই দিলেগে গৈ।
মানে মানসিকভাৱে বহুত বহুত বহুত বেছি মানে
দুখ পাই গ'ল আৰু দুখো পালে মানে মনত বহুত বেছি
সেইটোৱেই, মন মানে মনতে বহুত মনৰ দুখতে মানে নাই এ ইমানেই দুখ পালে মানে জীয়াই থাকিবলে মানে মন
অ সেইটো কাৰণে আমাৰ ইণ্টাৰ্ণচিপটো কৰাত দেৰি হ'ল আকৌ সিহঁতৰ যিমানে যি নহওঁক বত নাথাকিলেও মানে হেৰি কৰিব লাগে যে।
অ টো। এইটো এতিয়া মানে ম আজিকালি মানুহবোৰ মনতো কিবা ঠেক মনোবৃত্তি হৈ আছে চাবিচোন তই এতিয়া কিবা এটা মানুহেহে অপৰাধ অপৰাধ কাতনো কাৰ দাৰ চবৰে দাৰ হয় এতিয়া সেই মানুহজনে হয়তো কলডিলটো খাবলে মন গৈছিলে নিজৰ বাৰীত নাই বা সেইজনে এনেকুৱা ভাবিলে যে ইহঁতক খুজিলে সিহঁতে কলডিলটো নিদিয়ে গতিকে মই মনে মনে কলডিলটো পাই লৈ যাওঁ গতিকে তই এইটো ক্ষেত্ৰত মানে মানুহ কি কথা এখাৰ আছে নহয় তোৰ ভুকেই মানে চব ভকে মানে মানুহক মানে বহুত খিনি